কি কৰিছা?
এয়া এনেই বহি আছো।
ভাত খালা নে নাই?
ভাত নাই খোৱা, তুমি খালা নাই?
খালোঁ খালোঁ।
উম।
মোক, মাছ আছিলে।
মাছ কিনা মাছ নে?
এই বেমাৰী বেমাৰীয়ে বৰশী দুপা খাইছে। বৰশী টোপাই আনিছে, দেউতাই- বেমাৰ বুলি আজি মেডিকেল নিবলৈ ওলাইছিলো ৰাতিপুৱা দেখিছো বৰশীটোপাই মাছ উঠাই- আছে।
হেৰি কপা তোমালোকৰ পুখুৰী আছে জানো?
পুখুৰী আছে। এই এই বাঁহৰ তলত আছে ওচৰতে মানে আগত।
মানে মাছ জিয়াই নে কি?
এ জীয়াইছিল, এই নদী নাই নহয় ওচৰত, জীয়াইছিলে হেৰি- নহয় নহয় খুৰাহঁতে যোৱা বছৰ জীয়াই আছিলে গুই আছে পুখুৰীত গুইয়ে খাই পেলালে এটাও মাছ খাবলৈ নাপালে।
পাই এইবাৰ কোনে জিয়ালে?
এ এইবোৰ হেৰি মাছ সৰু সৰু কাঠ মাছ হে।
উম।
এ ডাঙৰ মাছ নহয়, মাছ। অমিতা দি বনালে এতিয়া দুপৰীয়া মানে দিনৰ সাঁজত অমিতা- বনালে এতিয়া সুধা অমিতা জালুক দি বনালে।
কোনে দেউতাই বনালে নে মায়ে বনালে?
দুইটাই মিলি মেলি বনালে আৰু। অহ।
দেউতাই ভাল ভাত বনাই থাকে আৰু দেই। পাচলি চাচলি তুমি কাটি দিয়া নে নে নিজ
এই দিবগে হবলা মোক কাটিবলৈ নিজৰ জোখতে - একে জোখত হব লাগিব যত এপাপ কাটিলে এপাপেই হব লাগিব চব।
তোমাক কি অ' তোমাক কাটিবলৈও নিদিয়ে পাচলি?
সে সেইবোৰ ডিজাইন আছে। গম পাইছা নাই ডিজাইনতটো মই ধৰি নাথাকো। যেনেকে পাৰো তেনেকে কাটো নাই তেওঁ ডিজাইন লবলে।
হেৰি টেষ্টিকে বনাইনে টেষ্টিকে বনাইনে?
টেষ্টিকে বনাই।
মায়ে বনাইনে ভাল দেউতাই বনাই?
মায়ে।
আমি বনালে তেতিয়া মায়ে অ আমি গলে তেতিয়া মায়ে বনাই খুৱাব লাগিব।
উ' নাই দেউতা হাতৰো তুমি ভাল পাব পা
অ'।
দেউতা নিজৰ দেউতাই নিমখটো কমকে খায়।
সেইটোৱে ইমান একেবাৰে পাচলি মানে চাইজ বাই চাইজ কাতে আকৌ বেয়া হবনে আও
ও এ দুইজনে ধুনীয়া বনাই মানে তেওঁৰ যোক জোখত বনালে তেওঁৰ মতে বনায় মানে এতিয়া আমি ধৰা কিছুমান বস্তু নবনালেও তেওঁৰ জোখত বনায়
উম ফটো পাতিটো উঠাই আনি উম
মই সেই তুমি অনলাইন থাকিবলৈ কৈছিলা যদিও সেই বেলেগ ভিনিৰলগত কথা পাতি আছিলো বা বিনি কনফাৰেঞ্চত আছিলে
বা এতিয়া তাতে আছে নে
তাতে আছে তাতে আছে বাও হল শাহুৱেক। পৰি পেলাই কঁকালত দুখ পালে।
কিহঁত পৰিলে পকাত নে বাথৰুমতনে
বাথৰুমত বাথৰুমত
এ বাথৰুমত যে বহুত মানুহ পঢ় ৰে দে
এ নহয় বাথৰুমত আচলতে কিয় পৰে গম পোৱা না নোপোৱা বাথৰুমত টাইলছ লগাই যে মানুহবোৰে তাইলছত পানী পৰি থাকিলে পিছল হয়
অ'
পিছলিয়ে পৰে মানুহবোৰ
আমাৰ বাথৰুমতো মানে একদম কোনোবা দিনা পৰিব পৰি পৰি পৰিমেই লাগি থাকে আমাৰ মা বা বাট বাথৰুমত বাথৰুমৰ ওচৰত আৰু পৰি পনী হাত ভাগিছিলে তাৰাপা মই সৰু হোৱাকে পৰিয়ে থাকো ব
তোমাৰতো বাৰু পৰাটো কিবা ভাতৰ লগত পানী খোৱা
থেত তেৰি মোক হ'লেও মানে মোক বহুত ভয় লাগে
এই কালি নে পৰহি কালি নে পৰহি আমাৰ মানে চব্ৰাল খন মানে বৰ খেলাপেছা মই মানে উ নপৰিলোগে ত পিছত খাইছিলো পানী ডিঙটো লৈ গৈছিলো পানী ডিঙৰ আধা পানী সৰি পৰিলে মানে মই সেইটো থেকেচা পোৱাহেতেন চাগে মোৰ হাত ভৰি নাথাকিলেহেঁতেন।
পচ আবা এই হেই বাথৰুমৰ ষ্টেভ কেইটাত কেতিয়াবা চাবোন থাকে নহয় তাৰাপা এনেকুৱা এনেকুৱাই পিছল হৈ থাকে মানে বহুত ভয় লাগে।
উম উম
তাৰপা আকো হেলাই হেলাই পৰি থাকে লৰাটোৱে বনাই আছে এতিয়ালৈকে হোৱাগে নাই আৰু
কি বনাইছে?
আমাৰ মাছে আছিলে এ হেৰিত ধৰিছিলে আৰু পথাৰত মানে পুখুৰী এটা আছিলে,
অ অ
তাত ধৰিছিলে হে,
কাঠ মাছ নে ডাঙৰ মাছ কিবা?
ইমান ডাঙৰ মাছ নহয়। সৰুৱে। খালি মই মাছ কেইটা এতিয়ালৈকে দেখ খা নাই মানে। খালি ডাঙৰ মাছ খালি ডাঙৰ মাছ নহয় বুলি জানো।
হেৰি মাটি ৰুই হ'ল নে কি?
নাই। আৰু দুবিঘামান আছে।
কেতিয়া গা হ'ব?
উম। হা। অ'। অহ। কেতিয়া বুলি নাজানো মানে। বৰষুণ নিদিলে হয়তো দুবছৰো লাগিব।
ইয়াত দুবছৰ লাগিব।
বৰষুণ দিলে তিনদিন লাগিব।
অহ। মানে এদিন কঠিয়া তোলা। আৰু দুদিন ৰোৱা নে কি?
তেনেকুৱাই মানে। এইকেইদিন হেৰি আমাৰ ওচৰৰ সেই ব'ব'হঁত বা নব' বৌ তেনেকে যাম বুলি কৈ আছে মানে তেহেতে তেনেকে সিহঁতি যদি গুচি যায় ন, দুদিন লাগিব। যদি সেঁহত - তি নাযায়, আমি ঘৰতে ৰুবলৈ হয়। তেতিয়া তিনদিন লাগিব। ইয়া তোৰ আমাৰ ইমান চিন্তা নাই বাৰু। কঠিয়াবোৰ ভাল যে তুলিবলৈ। পুৰাই। মানে মায়ে আৰু ই পুৰা তুলি দিয়ে, একদম।
মাৰো ধেমালি কষ্ট নহয়, অ'।
মাৰ আৰু কবই নালাগে।
সচাঁকে মাক বোৰ যে কিয় এনেকুৱা বাৰু, ইমানখিনি পথাৰত কৰি আহিও এতিয়া ঘৰ গোটেইকেইটালে ভাত বনাইছে। খাব। আকৌ ৰাতিপুৱা শুই উঠি, আকৌ কাম কৰিব।
যাওঁতে চবতকে বেছি কৰি যায়। প্ৰথম সোনকালে উঠে। চবতকে দেৰিকে শুৱে।
উম। আৰু মানে নিজেও কচ কষ্ট কৰে, যদিও এতিয়া ভাত- পানী এতিয়া, তুমি ধৰা কষ্ট কৰি আহিছা। ভাত
অহ। মই মইতো ভাগৰ লাগিছে বুলি ধৰ এতিয়া শুই আছো।
উম।
মই সে কাপোৰ কেইটাহে ইষ্ট্ৰি দিলো আও আজি। মানে এই সন্ধিয়াৰ পৰা দোকানত আছিলো। তাৰপা দোকানত থাকি -থাকি মূৰটো কিবা ঘূৰাই গলগে। দিনত ৰুবলৈও গৈছিলো যে।
অহ।
তাৰ পৰা এতিয়া ইষ্ট্ৰি দি পিনি, এতিয়া মানে দুখন ফেন লগাই পিনি পৰি দিছো, পকাত।
তুমি মোক ফোন কৰোতেনে, সেই প্ৰথমতে যে অথনি যে মই কথা পাতিলো তাছত ফোন মাৰি আছিলে, তেতিয়া মই টিউচনত আছিলো।
নহয়, এই তুমি যে, আহ! মই যে কৰিম বুলি কৈছিলো তাৰপা তুমি যে ক'লা দোকানৰ পৰা গৈ লও তাৰপা নকৰিলা যে?
এ শুনা, দোকানৰ পৰা আহি লওঁ বুলি কলো। দোকানৰ পৰা আহি মোৰ ফোনটো চাইলেন্ট কৰি মানে মই আইচ ক্ৰীম আনিছিলো। আইচক্ৰীমটো খালো। খাই পেলাই হেৰি মোবাইলটো এ টেবুলতে থৈ, দেতায়ে ক'লে যাচোন এই ওচৰত পেহী ঘৰ আছে মানে পেহী ঘৰপা পেপাৰখন আন পেহী ঘ মানে ঘৰতে মই ফোনটো থৈ গ'লো। পেহী ঘৰলে গ'লো। পেহীয়ে ঘৰত পা বৌ বুঢ়া মানে পেহী অকলশৰীয়া। বহোৱাই লেকচাৰ দিবলে লাগিলে নহয় তাৰ পিছত, তাৰ পিছত আহিহে মোৰ মানে বহুত সময় পিছত, মোৰ মনত পৰিছে তুমি যে কৈছিলা বুলি।
সেয়া মই কৰিছো তুমি টিউচনত আছা তেতিয়া চাগে।
অ আৰু মানে মোৰ ফোনটো চাইলেন্ট হৈ আছিলে মই গমেই নাপালো ফোন অহা।
হেৰিয়ে কৈছিলে তাই টিউশচন গল চাগে। মই বোলো টিউশচন আজি নাই যোৱা নি, মই অকমান আগত কৰিছিলো তাইৰ দোকানলে গৈছিলে।
তাপা আকৌ মোক ফোন কৰিম বুলিও কৈছিলে।
মই টিউচন গলে অ তাৰপিছত আজি লেট বাও যোৱা।
ময়ো কৰিলো ৰিচিভ নকৰিলে তাপা কেইটাত আহিলা টিউশনৰ পা।
চাৰে আঠটা।
সদায় চাৰে আঠটা নটাই বাজে আৰু ন।
সদায় তেনেকুৱা।
হে
উপায়টো নাই। এ এতিয়া এটা, দুটা, তিনটা, চাৰিটা। কষ্ট আছে এইকেইদিন জুলাই মাহত। অ, লাইটটো অফ কৰা।
হ'ব দিয়া, ধুনীয়াকে চলি থাকিব পাৰিছা আৰু হয় নাই?
চলি আছো।
চলি থাকিব পৰাটোহে লাগে, আৰুনো কেলে।
ধৰা সময়ত তেল নাই, তেল কন আনিবলে। পাচলি নাই পাচলি দামে,
এইকেইদিন কথা- চথা পাতিছা নাই?
নাই পতা।
এই তোমালোকৰ যে হেৰি, গ্ৰেজৰ বৌজনী।
অ।
বৌজনীক যে তুমি খুলি দিয়া কথা আছিলে তাপা খুলিলা নাই?
নুখুলিলোঁ নহয়। খুলিব নোৱাৰে বুলি ক'লে।
কেলে নোৱাৰে বুলি ক'লে?
এ ই ক'লে বোলে, এই এতিয়া, এতিয়া আৰু নতুনকে কৰিব নোৱাৰি বুলি।
তাপা হেৰি মই বহুতক কৰি মানে খুলি দিছিলো।
গাটো ধুই আহিলোগে, পাচাব কৰিব গৈছিলোঁ পানী কণ দেখি পেলাই ধুবলে মন গল মোৰ হেৰি, খুলি দিব মোক খুলি দিয়াহেতেন, তাইৰ লগত পতা হেতেন কিমান ইনকাম কৰিলেহেতেন ঠিক নাই। মই দিনটোত
এতিয়া ভাল হল। তাইও ধৰ অকমান এনেই থাকে হয় নাই।
অ, আৰু মই দুবাৰ, তিনিবাৰ ফোন লগাই থাকো। আৰু মানে মই তাইৰ চিডুলটো গম পাওঁ ন। কোনটো সময়ত তাই ফ্ৰী থাকে।
অ, তাইৰ লগত ধৰ তুমি পাতিয়ে থাকিবা পাৰিলাহেতেন।
অ।
এতিয়া আমাৰ মানে মই এবাৰ বাইলে পাতো মোৰ মানুহ ঢেৰ হৈ গল।
অ, তোমাৰ সেইটো কাৰণে বেছি- বেছিকে সোমাই পইচা।
অ, তোমাৰ এতিয়া ধৰ তাই আৰু মইহে তেনেকুৱাও হৈছে আৰু কথাবোৰ।
অ, আৰু তাইৰো সেই আমি তাইৰ বাৰু এটা হ'লেও বেছি। তথাপিতো মোৰ অকল তুমি আৰু তাইহে।
উম সেইটোৱে।
সেইটো কাৰণে মোৰ কম- কমকে সোমাই ক। আৰু টাইম দিবলৈও নোপাওঁ যে।
সেইটোৱে, মই যে পথাৰ, মই এনেই বহুত টাইম দিব পাৰিলোহেঁতেন। মানে, পথাৰৰ দিন যদি নহ'ল হেঁতেন। মোৰ মানে টাইম এভেলেভুল হ'ল হেঁতেন, কিন্তু এতিয়া কি কৰিবা পথাৰ
এ অকল তোমাৰ এভেইলেবল হলে নহ'ব নহয় আকৌ, তুমি পতাজনো এভেইলেবল হ'ব লাগিব। সেইটো টাইম মি মিলিব লাগিব নহয়।
আমাৰ বায় পাৰিব। বায় দিনটো এনেহে থাকে।
অ'।
তাইৰে লগতে পাতো, যিমান পাৰি।
কালি, ক'ৰ্দিনেতৰে ফোন কৰিছিলে। সিহঁতক, ডেৰ ঘণ্টা, ডেৰ ঘণ্টা, কথা পাতিবলৈ দিয়ে।
মই কওঁ, ইমান সময় কি পাতা বোলে? আমি টপিক এটা উলিয়াই লওঁ। টপিক ৱাইজতহে কথা পাতো, যেনে, গ্ল'বেলাইজেচন, ইণ্ডিয়ান পলিটি বা কাৰেণ্ট এফেয়াৰ্চ, কিবা বা পলিটিক্স, এনেকুৱা সেইবোৰ লয়।
মোকো কৈছিলে, সিদিনাখন। ট্ৰেইনত আহি আছিলো যে। ট্ৰেইনত আহি থাকোতেই, মই কৈছোয়ে মই নহ'লে তোমালোক দেই।
অ', মোক কৈছিলে, মোক তোমাৰ কথা সুধিছিলে।
হা, কি কৈছা?
মোক, তোমাৰ কথা সুধিছিলে।
অ', তাৰপৰা
প'পাৰ হেৰিটো নাজানো বুলি ক'লো।
মই হেৰী, ট্ৰেইনত থাকোতে ফোন নকৰিলো মানে, হেৰী।
বিচনাত নেপেলাবি। এ বহুত হুলস্থুল হ'লেও মই এজনীৰ লগত পাতিছিলো।
অ', বোলো হে একচেপ্ট নকৰিব পাৰে, সেইটো কাৰণে নকৰিলো। এইকেইদিন ব্যস্ত বাৰু, মই একেবাৰে সময় দিব পৰা নাই।
ট্ৰেইনত আমি যাওঁতে বহুত কষ্ট হ'ল, তোমাৰ মানে আমি ভাবিছিলো, সেই এই দছটাত অ', দহটাত ট্ৰেইন এখন আছে, আৰু এখন, এখন চাৰে এঘাৰটাত আছিল। আমি প্ৰথমত, আমিতো ঘৰ-পৰা দশটা মানত যাম বুলিয়ে গৈছোঁ। তাৰপৰা। দছটা খনত সেই টিকেট নাপালো নহয়, দচটা খনত সেয়া নগ'লো। ৰাস্তা কাণত সেইয়া, ৰৈ, ৰৈ, সেইয়া ৰৈ ৰৈ দেৰ ঘন্টামান ৰৈছো তাৰপাছ চাৰে এঘাৰটা, এঘাৰটা চল্লিশ মানত ট্ৰেইন আহিছে।
উম।
তাৰপৰা, তাকো কি হ'ল, মানে কি, জেনেৰেলতহে খালী আছে মানে।
অ', জেনেৰেলত সেই তেনেকৈ বহিহে আহিব লাগে চাগে।
বহি বলেও জেগা নাই জেনেৰেলত এনেকুৱা এই এই জেনেৰেলত অৱস্থা বেয়া হৈ গৈছে মানে।
টিকেটটো আগতীয়াকে কাটিব লাগিছিলে আকৌ।
সেইটোৱে আগতীয়াকে নেকাতিলো তাপা জেনেৰেলত আহি আমি শ্লীপাৰলৈ গুচি আহিলোঁ। শ্লীপাৰত আকৌ জোনটো দবাত উঠিলোঁ নহয়। মানে সেই মানুহকেইটা বহুত ভাল। আমাৰ বহিবলে জেগা দিছে খালি শুবলৈ ধৰ নোৱাৰি। দুটা হ'ব আৰু আৰু চবতেতো মাইকী মানুহ নহয় মতা মানুহ শুই আছে। হ'লেও আমাক বহি